হেল্ল'
শুনিছানে
শুনি আছো কোৱা
কি কৰি আছা বোলো
এয়া ভাত পানী খাই বৈ বাচন চাচন ধুই পেলাই অকন বহিছো তোমালোক খালা
খালো এই খাই বোলে ৰেষ্টে পোৱা নাই ৰবা আজি যি বিয়া ওলাইছে যে
অ
ক'ত বিয়া ওলাইছে
বিয়া ওলো এই হেৰিতে আমাৰ পৰিয়ালতে ঘৰতে ভতিজাজনি
অ
তাই আজি স্কুলৰ পৰা পৰীক্ষা দি আহি বোলে তুলনি হ'ল মানে
আহ তাই ছেকেণ্ড মে আহ আহ অ
আহি পেলাই হেৰি কৈছোঁ সেই ভাত পানী খাইকৈ এতিয়া উঠিছোঁহে
মই আকৌ বজাৰলৈ গৈছিলো এইমাত্ৰ আহি পাইছো হিয়ে
অ কিয় নিলা
এ শাক চব্জি আৰু কি আনিবা আজি মানে বেপাৰীকেইটা আহায় নাই এইফালে সেইকাৰণে বোলো সেইফালে অকন ওলাই গৈ শাক চব্জি অকনকে লৈ আহো
উম
ভাট কিয় দি খালা
ভাত দালি ভাত দালি আৰু শাক ভাজি দিলোঁ ঢেকীয়া
অ
তাৰপিছত সেয়াই আৰু বেলেগ বনাবলৈ সময় নহ'লে তাতে থাকোঁতেই
অ
আহি হেৰি কৰিবলৈ আছেই কামখিনি কৰিবলৈ আছেই তোমালৌ ফোন এটা কৰি লওঁ
অ মোৰ আছে আৰু কিছুমান কাপোৰ সামৰিবলৈ আছে
অহ
কামৰ অন্তই নাইচোন সিটোৰ পিছত সিটো ওলাইে থাকে
সেই কাম
লৰা অ তোমাৰ লৰা স্কুলত পৰীক্ষা বহি দিছে
অ দিছে আজি দিয়াকেইটা ভালেই হৈছে
অহ আমাৰও আজি হিন্দী দিছে অহ
হিন্দী আৰু গণিত
তাকেই সোনকালে গৰম বন্ধৰ আগতে বঢ়ীবিলাক দি কৰি আজৰি হলে ভাল হয় আৰু
উম দিব চাগে দিছে নহয় আমাৰ ইহঁত আজি পৰা তোমালোকক কালিৰ পৰাই দিলে স'বলা ন
অ আজি সৈতে দুখন দিলে সেই দুই তাৰিখৰ আগত দি পেলাই কমপ্লিট হ'ব আওঁ
অ আমাৰ আকৌ আজি দিছে দুখন
অ
দিয়া কেইটা ভালে হৈছে আওঁ
অহ অহ আমাৰও ভালেই হৈছে
উম
তাৰপিছত এতিয়া কি লৰা শুলেনে
ঘৰত বিয়া ওলাইছে আৰু পৰিয়ালতে ক'ত
অ অ বায়েকৰ বিয়া ওলাইছে আৰু ভায়েক ক'ত থাকিল আমাৰও নাই সেয়া ভাত পানী খাই বৈ লৈ সেয়া ছাগলী পোৱালিৰ লগত খেলাত ব্যস্ত
উম নাই আমাৰ এই আৰু ভাইটি ছোৱালীজনী আছে নহয় আৰু এজনী সৰু তাই লগতে খেলি আছে
অ
অকণ খেলক দিয়া খেলি লওঁ
অ অ তোমালোকৰ ভতিজাজনী হাততে তুলনি হ'ল ন অ
চোৱা চিতা চোৱা অ কৰিলে
চাইছিলে অ
অ ভালে একো সেয়ে নাই
অ এ ভাল যদি একো নাই ভালে হ'ব আজি বৃহছ
গোটেইখিনি। অ' বাৰ, মা, পক্ষ।
অ', অ', অ', অ'। ভালেই অ- অ কি যুগ?
বেচা জ বেছা।
অ, এই যুগটো শুনিবলেহে বেয়া কিন্তু ভাল।
অ, উম, ভাল।
কন্যাকি
কওতে শুনিবলৈ বেয়া লাগে, কিন্তু ভাল হয়নে?
ভাল। তাই কি কন্যা?
এই কইনাটোহে পাহৰিলো।
অ' নহয় এনেই ৰাতি আগবেলা ভাগৰ হলে পদ্মিনী কন্যা হয় পিছবেলা ভাগত হলে কি কইনা হয় এতিয়া
পিছবেলা ন আগবেলা বাৰটা বজাতে হ'ল নহয় বাৰটা পোন্ধৰ মানতে হৈছে।
অ'।
দুপৰীয়া সময়ত হৈছে আৰু দুপৰীয়া পইচা। পিছবেলা নপৰে দুপৰীয়া পৰিছে বোলে। ভালেই মানে সময়খিনিও ভাল। ভাল সময়ত বুলি কৈছে মানে অকণমান হে হেৰিত তেওঁ সলনি হোৱা নহয় চোৱা চিতা।
অ'। অ', অ', অ', হয়। এতিয়া বৰ মাকৰ গাত তত নাই আৰু।
হে আল-হেৰি গাঁৱৰ গোপিনী আহিলে গোপিনী খিনি চাহ পানী দিয়া, কিবা কৰা। কৈ থৈ লৈ বোলে আহি আকৌ ইহতে পালেহি, মই ভাত পানী বনাবলৈ নাপ নাপালোৱে মানে আহি পেলাইহে সুন-হেৰিকৈ উৎপাতকৈ বনাইছোঁ। বনাবলৈ সিহতক সহায় কৰিলৈ ময়ো নিজে কেইটামান খায় এতিয়া কামখিনি কৰাই নাই? কৰোহে।
তাৰ উপযুক্ত বয়সত হৈছে দিয়া, তুলনি ন?
উম,
উম, অ' অকমান ডাঙৰ হৈ হোৱাই ভাল নহলে সৰু-সৰুতে একো বুজি নাপায় যে মাকহঁতৰ বৰ হাস্তী হয়।
উম, তাত ধুনীয়া হলে নিজে চব কৰিব পৰা হ'ল, নিজে চম্ভালিব পৰা হ'ল আৰু।
অ, এতিয়া চিন্তা নাই আৰু মাকৰ।
উম, হেই তাৰিখত ন এবাৰ এইটত।
অ' সেইটোত হৈছে।
ন দিনত তুলিবলৈ দিছে। ন দিনত তুলিবলৈ দিছে। গৰম বন্ধতা ভাল হেৰিতে হৈছে আৰু, টেনশ্যন নাই আৰু। অহা মাহৰ জুলাই মাহৰ, অ, জুলাই মাহৰ তিনি তাৰিখলৈ
অ- অ- অ- অ।
চবৰে পৰীক্ষাও শেষ হ'ব। আলহী তুলহিও আহিবলৈ অসুবিধা নাই।
অ, অসুবিধা নাই।
অ', কিবা এটা হেৰি চাওতে কৈছে ধৰ-ধৰ্মটো ভাল। তেনেকে কৈছে আৰু ব্ৰামুণৰ হাত চোৱা আহওঁতে গোটেইখিনি ভালেই বুলি কৈছে আৰু।
অ ভালে অ ভাল আৰে হয় দিয়া
কিন্তু খাদ্যটোহে অঁ তোমাৰো আহিছে আৰু
আহিছে আও ন
আমাৰ টেনচন নাই আমাৰ ল'ৰা যে আমাৰ ল'ৰা যে টেনশ্যন নাই।
নাই অ
হম ছোৱালী হোৱা হ'লে আমাৰো টেনশ্যন আছিলে
এ আজিকালি ছোৱালী বিলাক খুব সোনকালে সোনকালে হবলৈ লৈছে তে গম পাইছা নে কিছুমান ছোৱালী ইমান সৰুতে হ'বলৈ লৈছে
উম এই আঠ বছৰ ন বছৰ। ন বছৰ সম্পূৰ্ণ নহয়
অ,
তেনেকুৱাতে হয় ত মানে।
আমিতো আগতে উপযুক্ত বয়সতে হৈছিলো।
আমি মই বাৰ বছৰত হৈছোঁ।
তুমি কোন ক্লাছত থাকোতে হৈছিলা
চেভেনত
অ, মই আকৌ এইটৰ পৰা নাইনলৈ পাছ কৰোঁতে হৈছোঁ আঘোণমীয়া।
অঁ মই ছেভেনত উঠিছোঁ আৰুন এমাহ দুমাহমান নিছোঁ স্কুল গৈছো আও তেতিয়া হৈছোঁ
অ অ
মানে এঘাৰ বছৰো হৈ গৈছে মই বাৰ বছৰ তুলনিও হৈছোঁ।
অ ওচৰত মুৰ্গী পোৱালি আছে নিকি মাত শুনি আছো
অঁ আছে এই চাউল দিছোঁ যে মুৰ্গীজনী মোৰ পিছে পিছে ঘুইছে নতুনকে হৈছে যে
অহ,
সৰুতে দেখিবলৈ ভাল লাগে পোৱালিকেইটা অঁ উম খেদি আছো নাযায় মানে এই মানুহজনে দেখি ৰাখিলে হাঁহকেইটা ওচৰ চাপি আহে মানুহ এই মুৰ্গীজনীও আহে
অ
পইচা মানে খেদিচ
অ অ
এই তোমাৰ কাম বন হ'ল।
কাম বন হল মানে হোৱা নাই এতিয়াও এইয়া কাপোৰ খিনি সামৰি পেলাই জাপিবলে আছে আছে সৰু সোৱাকে কিবা কিবি কাম।
মোৰ কাপোৰ সামৰিবলে আছেই
অ, আকৌ নাৰিকল দুটাও ৰুকি থৈছো বোলো লাৰু বনাম। অ
কোনোবা আহিবনে ঘৰতে খাবলৈ।
নহয় এই ঘৰতে খাবলৈ ল'ৰা ছোৱালী হালে আকৌ সিহঁতে কেঁচাই নাখায় এই লাৰু বনাই দিলে খায় সেইকাৰণে বোলে লাওকে বনাই দিম চুজি দি পেলাই
অঁ
উম উম
ভালেই তেনেকে, আমাক নাখ
অহ অহ।
নাৰিকলৰ লাড়ু।
এ গৰমত আকৌ বেছি দিন থ'ব নোৱাৰিলেহে নহয়।
উম নাৰিকলৰ পিঠাও নাখায়।
অ', দুদি-দুদিনতে ঢুকুৱাব লাগিব।
উম, বেছি বনালেও ভাল নহয় এতিয়া।
অ', এ সৰু সৰু দুটা। ডাঙৰ নহয় আও কি কিনাহে আও ক'ত গছত। পাবাগে গছত নাৰিকলে নালাগে।
উম, কমকে বনাই বোলে।
উম।
খাই পেলোৱাই ভাল সোনকালে এদিন দুদিনতে শেষ কৰি।
অ'। তাৰপিছত কোৱা।
গছত নাৰিকল ক'ত থাকিব আজিকালি কেৰ্কেটুৱাই চব খায়েই।
খাই পেলাই, কলিতে সেই কলিতে কোমল হৈ থাকোতে পানীতটো খাই দিয়ে যে এ নাক নাৰিকলটো বেয়া হৈ যায়।
অ', নাৰিকল নাথাকে। তামোল নাথাকে আমাৰ তামোল নাইয়ে বাৰীত। উম আকৌ এতিয়া ডাপ মাৰিবলৈ হৈছে। সেইখিনিও নাইকীয়া কৰিব।
আমাৰ সেই তামোল খাবলৈ আহে সেই দেউতাকে সেই গুল্টি লৈ পেলাই খেদিলে যায়গৈ আকৌ পিছত আকৌ আহে।
অহ,
আকৌ বান্দৰে তামোল খায় উম, বান্দৰে তামোল খাই গম পাইছ নে নাই, সেই কলিটো কলিটো ছিঙি পেলাই। অ পানীটো খাই পেলাই পেলাই দিয়ে নহ'লে তোমাৰ তামোল গছত থোকত। লগতে জপিয়াই দিলে সেই কলিবিলাক সৰি পৰে সেই তেনেকেই নষ্ট হৈ যায়।
উম।
আৰু এতিয়া সিহঁত ভোকত থাকিব নোৱাৰে এইটো তোমাৰ অ ঠিক আছে হ'ব দে। দিয়া ৰাখা, অ'।